কি খবৰ, বা এই ভালে- ভালে দিয়ক, এ খেতি বাতি এয়া কৰি আছো আৰু আপুনি?
এ মই আপোনাৰ হেৰি আ ভাল এটা চাকৰি এটা পালো দিয়ক আপোনাৰ খেতি বাতি -তো লাগি আছো এই চাকৰি এটা বলো হয় হয়, আপুনি খ-খ আপুনি পোৱা নাই খবৰ?
নাই গম নাই পোৱাতো মই মই ব্যস্ত হৈ আছিলো মানে অলপ বুজিছে।
কৃষি বিভাগৰ লগতে জৰি ত' মানে এটি মানে চাকৰি এটা মানে পালো। তাৰে মানে মাজতে তোমাৰ মাজে মাজতে তোমাৰ কি হ'ল সেই চাকৰিটোৰ কাৰণে মানে বিভিন্ন ধৰণৰ প্ৰশিক্ষন আমাৰ মানে চলি আছিলে যে,
হয় হয়।
গৈছি -ছিলে তেতিয়া মোক নোপাইছিলে হয় মই মানে অ অ এইয়া এতিয়া তাতে মানে প্ৰশিক্ষণৰ কাৰণে মোক মানে যাবলগীয়া হ'ল।
হয় হয় গ'লো আপোনাৰ ঘৰত আপোনাৰ খুৰীয়ে খুৱালে দৈ খুৱালে গোল্লা এইবিলাক আকৌ খুৰাই আকৌ ভাত বনালে আকৌ খালোঁ।
অ অ এইয়া মানে এতিয়া ঘৰত ঘৰত এজন যে দুজন মানুহ আহি থাকে এতিয়া সকলোৱে মানে এতিয়া বিচাৰে এতিয়া কিবা এটা খাম বুলি
চলি আছোঁ বুইছে। এয়া মোৰ চাহপাতৰ খেতি যে বাগান যে বুইছে তাত এতিয়া হাতী আহি পেলাই চব ধংস কৰি পেলালে।
এ আপুনি এটা কাম কৰিবচোন এয়া হাতী সেই মানে আহে যে আপোনালোকে কি
ব্যৱস্থা মই একো নকৰো আৰু কি কৰিব এতিয়া হাতীক আৰু কেনেকে খেদিম কওকচোন। তেতিয়া হাতীয়ে যত আগতে হাতীয়ে যোনখন পাহাৰ আছিলে সেইখন পাহাৰখন মানে আপোনাক এ কাটি দিলে পাহাৰ খন কাটি দি পেলাই তাত ৰাস্তা বনাব
অলপমান দূৰত যাব নিকি আপোনাৰ পৰা বেগ মানে বেলেগ শব্দ আহি আছে যে শুনা পোৱা নাই।
অ গৈছোঁ গৈছোঁ গৈছোঁ
কওকচোন।
মানে হাতী যোনখন পাহাৰত আছিলে সেইখন পাহাৰত মানে ৰাস্তাটো বনাব যে,
হয়।
সেইকাৰণে আপোনাৰ পাহাৰখন মানে কাটি দিলে।
হয় হয়।
কাটি দিয়াৰ ফলতে মানে হাতী শুবা সিহঁতৰ এতিয়া বাসস্হান নাইকিয়া হৈ গৈছে অঘৰী হৈ গৈছে।
হয় হয়, নিশ্চয়।
য'তে-ত'তে আহি পেলাই আপোনাৰ খেতি-বাতি ধ্বংস কৰিব লৈ ধৰিছে আৰু।
অ', হেৰি কৰিবা আপোনাৰ এয়া, হেৰি কৰিব এয়া
বন বিভা লগত মই আপোনাৰ সম্পৰ্ক কৰিছিলোঁ, সিহঁতে কলে কি আহিম আহিম বুলি কই এতিয়ালৈকে আহাই নাই বুজিছ ইয়াত হাতী গাটো ভুল নহয় দিয়কচোন এতিয়া হাতী এতিয়া নিজৰ বাস ফচল হেৰি কৰিলে আৰু ক'ত থাকিব আৰু কওঁকচোন। এইফালে বোমা-চোমা এফিনে ফুটাই আছো বুজিছে নাহিবৰ বাবে, যাতে আমাৰ গাঁৱত যাতে নোসোমাওক, গাঁৱত সোমালে ন মানুহৰ অনিষ্ট কৰিব, ঘৰ-চৰ ভাঙিব।
বাকী আপুনি খেতি-পথাৰৰ লগত জড়িত হৈছে নে নাই?
অ', কৰি আছো, কৰি আছো।
হেৰি কৰিব, অ', হয় হয়। এই হেৰি কৰিব আপুনি খেতি, হয়, হয় হয়, খেতি আপুনি শুনকচোন, এই খেত খেতি যদি, আপুনি যদি আপোনাক কিবা যদি খেতিৰ বাবে যদি আপোনাক যদি বীজ যদি উন্নত মানৰ যদি বীজ লাগে, তেনেহ'লে মোক মানে আপুনি যোগাযোগ কৰিব মই মানে সেই বিভাগতে, মই মানে খেত মি মানে সেই বি-বিভাগতে বীজ, বীজ-চিজ আপোনাৰ দিয়াৰ সেই বিভাগতে মই মানে কামটো পাইছোঁ যে। হয়, হয়। সেই, সেই বিভাগতে পাইছো, হ-হয়, হয়। সেই বিভাগত মই যে পাইছোঁ আপ আপোনাৰ মানে কি হৈছে, আপোনাৰ ইয়াত তে মানে আপোনাৰ বি, বীজ-চিজ আপোনাৰ গোটেই খিনি আপোনাৰ মোৰ ফালৰ পৰাই আপোনাৰ আহে মানে, মানে মই আপোনাৰ যেতিয়া আপোনাৰ মানে গোটেই কাম খিনি মো-মোৰ হাততে আছে, মই ক'ত দিব লাগে, যি দিব নালাগে, আপোনাৰ কামটো মোক কৰি দিম, আপুনি এটা কাম কৰিব, আপ আপুনি, আ আপোনাৰ মাট টিৰ আপোনাৰ মাটিৰ আপোনাৰ দাগ নম্বৰ-চম্বৰ গোটেইখিনি মোক আপুনি, এয়া, এয়া অ'। সোনকালে প্ৰদান কৰিব।
হয়।
খিনি আপোনাক কৰি দি আছো, অ-অতি শীঘ্ৰে। বিভিন্ন ধৰণৰ, বিভিন্ন ধৰণৰ শস্য গুটি আহিছে আপোনাৰ হয়, হয়।
আপোনাৰ খবৰটো পাই ভাল লাগিল বাৰু, আপুনি আগুৱাই গৈছে বহুত! আমাৰো অলপ গৌৰৱ লাগিছে দিয়ক।
ধৰণৰ আপোনাৰ শস্য ৰুলেও হয়, হয়, হয়, হয়। বিভিন্ন ধৰণৰ আপোনাৰ শস্য আপোনাৰ বীজ আহিছে যেনে, আপোনাৰ তিয়ঁহৰ বীজ আহিছে আ পোনাৰ যি কা, ভোল, ভাতকেৰেলা। ভাতকেৰেলা আপোনাৰ তাৰপিছত আছে আপোনাৰ হেৰি, আল আলুৰ ৰোপণ কৰাৰ পদ্ধতিটো আপোনালোকক মানে ট্ৰেইনিং দিয়া হয় আৰু আপোনাৰ আছে হেৰি এয়া আৰু আপোনাৰ কি হৈছে আপোনাৰ যিটো আপোনাৰ বাচমতি, যিটো আপোনাৰ চাউল বুলি কয় যে। দীঘল-দীঘল মিহিটো যে, শুনিছেনে? সেই-সেই চাউলৰ সেই-সেই ধানৰ আপোনাৰ বীজ আমাৰ তাত মানে প্ৰদান কৰা হয় আমি সকলোকে কি আমাক-আমাক এই কি জানেনে, এইটো আপোনাৰ সম্পূৰ্ণ আপোনাৰ বিনামূলীয়া হয়। আপোনাৰ খালি মাটিখিনি আপোনাক খালি দেখাব লাগিব, আমি তাত গৈ পেলাই আপোনাৰ গোটেইখিনি চোৱা-চিতা কৰি আপোনাৰ আগৰ আপোনাৰ খেতি-বাতিৰ আপোনাৰ কিমান আপোনাৰ ভাল আপোনাৰ মানে য়োগদান আছে, আপোনাৰ গোটেইখিনি মই চাই লৈ আপোনাৰ পিছদিনাখন আপোনাৰ বীজতটো আপোনাক কি কৰিম আপুনি এ আমাৰ অফিচ আমাৰ যিটো আমাৰ কাৰ্যালয় আছে কাৰ্যালয়ত আহিব লাগিব, আহি অহা পিছত মই আপোনাক গোটেইখিনি মানে আপোনাক মই প্ৰদান কৰি দিম সেইটো আপুনি চিন্তা নকৰিব বাৰু মই আছোঁ যদি আপোৰ গোটেইখিনি পাই যাব। খালি আপুনি এটা কাম কৰিব আপোনাৰ লগত আপোনাৰ এখন হেৰি লৈ আহিব। এয়া এ মাটিৰ আপোনাৰ যিটো আপোনাৰ ৰেচন কাৰ্ড নহয় মাত আপোনাৰ যিটো আপোনাৰ খাজানা সেই খাজানা টি ৰৈ আহিব বাকী কাম খিনি আপুনি একেবাৰে চিন্তা নকৰ কৰিব মই আছোঁ যা হৈ যাব। আপোনাৰ পৰা খালি এয়া হেৰি, কওকচোন।
তুমু বুজিছে মৌ মাখি।
হয় হয়।
সেইটো মানে আপোনাৰ মৌতো পালন কৰিম বুলি ভাবিছোঁ বুজিছে।
মৌটো। মৌতটো আপোনাৰ তেনেকুৱা হয় আমাৰ ইয়াত ম-মৌ মৌটোৰ আপ
মই শুনিছো বোলে আপোনালোকৰ বিভাগৰ পেলে বোলে চাপি আহে বুজিছে, এনেকে আহিলে দিবচোন চা টিক লাগে দহটামান চাট লাগে বুজিছে? এনেকে অলপমান ঘৰতে বনাওঁ।
হয়, মানে কি জানে নে, এইটো আপোনাৰ পদ্ধতিটো সম্পূৰ্ণ বেলেগ আপোনাৰ, এইটো পদ্ধতি আপুনি মানে য'তে ত'তে আপুনি কৰিব নোৱাৰে, এইটো কাৰণে এটা নিৰ্দিষ্ট আপোনাৰ মানে পৰিৱেশ লাগিব, আপোনাৰ উম, উম, মানে ঘন চুবুৰৰি হ'ব লাগিব, আপুনি এখন পাতল এ এলেকাত আপোনাৰ পথাৰত আপোনাৰ যদি মাটি আছে বা আপোনাৰ শস্য যদি আছে, শস্য পথাৰত আপুনি সেইটো ৰোপন কৰিব পাৰে, নহলে আপোনাৰ যদি, ঘৰতে যদি, আপোনাৰ যদি এহ এনেকুৱা ফ্ৰাম হা ফ্ৰামৰ নিচিনা এ যদি ঘৰ চৰ আছে, তাতে আপুনি এই বস্তুতটো কৰিব পাৰে, আৰু মানে কি হৈছে আপুনি গোটেইখিনি আপুনি সেয়া সম্পূৰ্ণ বুলি বিনামূলীয়াত আ আমাৰ পৰা প্ৰদান কৰা হব, আপুনি খালি আহ আপুনি খালি মানে কি হৈছে আপুনি যেতিয়া আপুনি এই কামটো যেতিয়া সফল হ'ব, তাৰ মানে এটা উদাহৰণ হিচ হিচাপে, আমাক মানে ভেটি মানে আ হেৰি দিব লাগিব, আমাক দু দু দুই তিনি কপি ফটো দিব লাগিব। ব, কিন্তু সেই ফটো কপি চোৱাৰ পিছতহে, আমি মানে আ আপোনাৰ আচল আচলতে, এইখিনিক কাম কৰাৰ পিছত, আপোনালোকক মানে এনেকুৱা দুখীয়া শ্ৰেণী ৰাইজৰ কাৰণে, আমাৰ বিভাগৰ ফালৰ পৰা এ মানে আ আৰু এটা ভাল মানে উপহাৰ বুলিয়ে ক'ব পাৰি, যিসকলে মানে কামটোত মানে সফল হয় বা আপোনাক যদি দিলো মই তিয়হ যদি গোটেই যদি, আপোনাক যদি এয়া বিছটা গু যদি দিলো, তো আপুনি যদি সেই বিচ তাৰ ভিতৰত যদি, আপুনি যদি উট ওঠৰটা গুটি, পুলি যদি উঠাই পেলাই যদি তাত যদি আপুনি ফল যদি পাব পাৰে, তেনেহলে মানে আমাৰ কি হয়, বিভাগৰ ফালৰ পৰা গৈ মানুহ যায়, মানুহ গৈ পেলাই গোটেইখিনি চাছ চোৱা চিতা কৰিছো। চোৱা চিতা কৰাৰ পিছত কি হয়, আপোনাক মানে অল উম। তাৰ বিনিময়ত আপোনাক পইচাও দিয়া হয়, আমাক ত' নালাগে। আপোনাক, উলটাই আপোনাক দিয়াহে হ'ব, দি হেজাৰমান টকা আপোনাক প্ৰদান কৰা, হ
মোৰ মানে বুজিছে এই লাগি আছো এয়া হেৰিটো এ মোৰ ভাইটি এটা আছে বুইছে
হয়।
এই নিহাল হুছেইন বুলি কয়। চিনি পায়নে? তাৰ পিছতে সি আজিকালি পঢ়াৰ মানে মন নালাগে বুইছ ছে। এই প্ৰাঞ্জল মেমৰিয়েলত পঢ়ে।
হয়, হয়।
এ আপুনি হেৰি প্ৰিন্ঞ্চিপালক চিনি পাই চাগে নহয় জানো?
হয়, হয়, হয়। তেওঁলোক এতিয়া
পঢ়াত মানে মনোযোগটো নাই, নাইকিয়া হৈ গৈছে বুজিছে।
তেওঁ মানে প, এতিয়া-এতিয়া চাওক আজিকালি ল'ৰা-ছোৱালীবোৰে আপোনাৰ কি কৰে মোবাইল ফোনত ব্যস্ত থাকে, তেওঁলোকে কিয় টিভি-টিভি হয়, টিভি, মোবাইল ফোন তেওঁলোকে কি চাব হয়।
এইটো মানে-মানে ল'ৰা, ছাত্ৰ-ছাত্ৰীক মানে আসক্ত কৰি পেলাইছে। এ বস্
হয়, হয়। গে-টিভি গেম-চেম তেওঁলোকৰ এইবিলাকত মানে ব্যস্ত থাকোঁতে মানে কি হৈছে, সকলোৰ মানে অ' মন-মগজুৰ পৰা আপোনাৰ পঢ়িব লাগিব, কিবা এটা যে কৰিব লাগিব। সেই বিষয়ে মানে একেবাৰে মানে নাইকিয়া হৈ গৈছেগৈ। হয়, হয়, হয়।
আগতে আমি, আগতে আমি ৰাতিপুৱা বা পঢ়-শুনালে কৰি পেলাই আমি ওলাই যাও বাহিৰলৈ। আমি সকলোৱে লগ খাও, লগ খাই পেলাই আমি খেলা-ধূলা কৰো। হয়নে নহয়? এ আ-আজি ল'ৰা-ছোৱালীয়ে আপোনাৰ টিভি উলিয়াই ল'ব বুইছে। সেয়া সি মানে আপোনাৰ একদম পঢ়াত মানে একদম অনিষ্ঠ হৈ গৈছে বুলি
সেয়-সেয়াই মই আপোনাক কি কৈছো, আপোনাৰ হয়, হয়। সেয়াই মই আপোনাক মই আপোনাক কি কৈছো, মানে কি হৈছে যি আপোনাৰ বিভিন্ন ধৰণৰ
ইংৰাজী বিষয়টোত অলপমান বহুত সি টান পায় বুজছে, ইংৰাজী বিষয়টো অলপমান সি নোৱাৰে।
যি আপোনাৰ মানে গেম গে গেম চেম যি আপোনাৰ ওলাইছে, মানে নতুন প্ৰজন্মক মানে একদম মানে বেয়া কৰি পেলাইছে, এতিয়া সেই সেই গেমত মানে ব্যস্ত থাকি তেওঁলোক এতিয়া নিজকেে কেনেকে কি কৰি ৰাখিব লাগে সেইবোৰত একো মানে নাজানা হৈ গৈছে। গতিকে এইবোৰত আচলতে গুৰুত্ব দিয়াটো উচিত। আচলতে মাক বাপেকেও আচলতে নৈতিক দায়িত্ব আছে, যে কিদৰে ল'ৰা-ছোৱালী খুৱাক আপোনাৰ মানে ভাল পথত, আছে। চলতে নিব পাৰি। তেওঁলোকে-তেওঁলোকে আজিকালি ভাত নাখাইলে আকৌ মোবাইল ফোনতটোহে ওচৰত দিয়ে। এইটো আলচাললে বেয়া হয়।
অ, হয় নেকি?
বেয়া বেয়া আচলতে এই এইটো কাম কৰিব নালাগে, এইটো কাম কৰিলে কি হয় আপোনাৰ দু বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি হয়, মানে সৰু লৰা-ছোৱালী আপোনাৰ কি হয়, হজম শ টো কমি যায়গে। তেওঁলোকে এটা মন-মন মগজুত আপোনাৰ তেওঁলোকে ভাবি থাকিব মোবাইল লৰ কথা কিন্তু, তেওঁলোকে কি খাই আছে, কি নাই, তেওঁলোকে সেই মানে তেওঁলোকৰ মানে একো মানে হেৰি নাথাকিব মানে চকু নাথাকিব। সেই ওপৰত কি হ'ব সৰু ল'ৰা-ছোৱালী তো আপোনাৰ পাকস্থলী আছে যি খাদ্যৰ যি মানে ভাণ্ডাৰ আছে, তাত আপোনাৰ খাদ্য, আপোনাৰ পৰিমাণটো আপোনাৰ যিমানেই নহওক- তেওঁললোক মানে অনুভৱেই নকৰিব, যে কিমান হ'ল, কি নাই তেওঁলোকে খালি এটাই অনুভৱ কৰিব, যে আমি খাব লাগে, বুজিছে।
আজিকালি মানে চাওক জীৱনৰ সুখী হোৱাৰো সকলোৰে একমত্ৰ উপায় হ'ল ও এটা লক্ষ্য, হয় নহয়, কওক।
হয়, হয়।
আৰু এই লক্ষ্যটো উপনীত হ'ব নোৱাৰিলেও কোনো ক্ষতি নাই, কিন্তু জীৱনটো অৰ্থপূৰ্ণ হৈ, হৈ পৰিব আৰু।
হয়, হয়।